অ কি কৰিছ?
অ আছো এনে বাগৰি আছো।
অ
কি কৰি আছে
এই মই পথাৰত আছো দেই।
পথাৰলৈ গলে কিমান সময়?
এ কঠীয়া তুলি আছে যে মানুহে
কাহ
তাকে চাব আহিছো।
কাৰ তুলি আছে?
এই‌ আমাৰ ইয়াৰ দে
অ মনে মনে মানুহ লগা আছে নেকি মনে মনে লগ
এ দে এবিঘা মাটি এটা বোকা দিছে ৰস ৰুই দিয়ক বোলো অকমান পানী হৈছে।
ইয়াতে না তাতে অ অ অহ অ
তাকে বোলো ৰুই দিওঁ ন।
এবিঘা বিঘা ৰুৱাই থাকিব লাগে আকৌ হয়।
অ তাতে একেই বেলেগ ফালে ইমান ৰুই আছে পানীয়ে নাই আমাৰ।
আমাৰ এইফালেও ৰুই আছে পুৰা ৰুইছে।
অ।
এই হেৰি তৰা পথাৰত ৰুই দিছে যে দিছে ন পানী দিয়ে ৰুইছে। আমাৰ সিফালে
অ এ আজিও আমাৰ ই দাদা এাই পাৰিপ লৈ গৈছেহি আমাৰ ঘৰ পৰা হ কঠীয়া কঠীয়া উঠ
কঠিয়খো আমাৰ নিশ্চয় দেখোন মানুহ এটাক দেখিছো নহয় ঠেলাতে হ কত ৰুছে জানো চাই আহিবগৈ লাগিব ৰ
এই মাথাই মত যে হেৰি ৰাইজক সিচাৰি যে ততেকে তাত দূৰত ৰুইছে। উম ধ ধন ধন দাৰ
কি ধান ৰুইছা তপাৰ থান নেকি ন আহ ধুনীয়া হব আকৌ হয় পানী নহলে কিন্তু ধুনীয়া হ'ব ধান।
উম
পানী অকনমান চিপচি চা চাপকে হলেগে জেগা খিনি ভাল নহয়
উম
এয়া ধানো ধুনীয়া হৈছে আহ গোটেই খিনি কৰি পাৰিৱা
উম
অহ সৰু ৰজাই নকয় মানে
নাজানো এতিয়া কি কয় নে নকয়
অ আছে নহয় খওকে মাটি এই খিনিত
সি বলা মানুহ নকলে এটা
অ অ ডেকা মানুহ নকৰিলেও হয় ন
বে ৰাইজ সাই ভাল লাগে ন
উম উম কওক আকৌ আমাৰ কৰিব মন আছিলে নোকোৱা। মোৰো কৰিব পৰা নাছিলে দুবিঘা মান কিন্তু
উম
কি হব!
উম তাকে পিছফ ইমান কালি তলি মা
উম লোকহে আৰু আমাৰ হলেতটো কৰিলোৱে আৰু লোক আহে বোলো
নিদিয়ে হয়।
অ', সেইকণ মাটি হয়হে গৃহস্থৰ কাৰণে।
অ'। তহঁতৰ ওচৰখিনি ধান নকৰে ভালে হৈছে দে, চব্জিকে কৰিছে, কাৰণ ধান কৰা হয়‌, একে ধেৰ জাৱনি হ'ল হয়, তহঁতৰ আগলৈ।
উম, এতিয়া‌ পা, জংঘলখিনি কাটি থাকে যে, মাজে, মাজ
অ', অ', ধান হোৱা হয়, যে, জপজপীয়া হ'ল হয়, এসোপা ভয় লাগিলে হয়, দে এ, মই এদি-এদিন যাওঁতে দেখিছোঁ তহঁতৰ হেই ভালে। পথাৰ ফালে যাওঁতে দেখিছোঁ মানে।
সাপ
মই অ সেই এনেকে হেৰি হয় চব্জি কৰা বোলো ভাল হৈছে বোলো ধান থকা সৈতেহে যামানি হ'ল হয়
অ অ ভালেই হৈছে নে যোনে যি ভাল পাইছে ন তেওঁ তথাপিও এতিয়া শেকণ মাতি এতিয়া হৈহে গৃহস্থৰ কাৰণে আমাক এতিয়া কতনো দিবগৈ ন
উম
হয় সৰহকে বোলে মাতি থাকিলে হয় তেতিয়া বোলে লওঁ এবিঘা মান সানি কৰিব লাগিব অহা বছৰলে মোৰ কৰিব মন আছে মানে শালি খেতি অকনমান
উম শালি খেতিটো এতিয়া উম আমাৰ বৰষুণতো কম হৈ আছে কিয় এতিয়া
বৰষুণ পৰিব আকৌ কিয় নপৰিব পৰা চিজন আছে নহয় পৰিব
বনোৱাকে তিন চাৰি দিন মান পৰি থকা হয়
একেৰাহে ন বোকা হৈ গ'ল। হয় ধুনীয়া এ হেৰি দে এতিয়া মানে এবি যদি হৈছে নহয় বিষ ৰুবলে ৰুই দিয়ক তাৰপৰা আকৌ এবিঘা মান হ'ব এনেকে ৰুই ৰুই অ ৰুই থাকক ৰুই ৰুই কমাই থাকক ৰুই ৰুই হয় আকৌ নিচা বিষে গোটেইখিনি হলে দিগদাৰ হব নহয় মানুহ লগাওতে তাতে হাঁহ হা চা হ'ব এতিয়া ধুনীয়াকে এবিঘা মাটিৰ পাঁচজনী মানুহ এতিয়া এ ৰ'দতো অকনমান সহ্য কৰিব পৰা হৈছে মানুহবিলাক কে তেনেকে এবিঘা মাটিৰ একেবাৰে পাঁচজনী নি ৰুই থৈ আহিব পাৰিব হয় কেইদিন। উম, একো সৰহকে হ'লে দিগদাৰ।
উম। হয় দেই, পথাৰ কামটো ভালে লাগে বাৰু পথাৰ কামটো ওলালে। ৰাইজৰে হওঁক চবৰে মই ভালে পাওঁ ধানকেই টা ঘৰলে আহিলে কিমান ভাল লাগে ন'।
কৰিব মন আছিলে কিন্তু পাৰ আকৌ মাটি চাটি নাই যে নিজৰ ন'।
অহ।
উম। অহা বছৰলৈহে কৰিম আৰু দুবিঘা মান। দুবিঘা তিনি বিঘা পালে কৰি থৈ দিম আৰু।
উম, আমি এতিয়া খেতিতে খেতিতে লাগি থাকা মানুহ যে এতিয়া খে
খতিয়ে কৰিব লাগিব উম, উম। নহয়, খেতি কৰিলে দুটা খেতি কৰিব লাগে অ', এটা খেতি কৰিলে একো লাভ নাই গম পাইছেনে, এতিয়া এইটো ধান কৰিলোঁ নহয় আ আকৌ এতিয়া শালি খেতিটো কৰিলে এইটো ধান বেছি কৰি দিলে তাৰাপৰা শালি খেতিটো ৰাখিব পাৰিলে হয়।
উম।
তেনেকে।
আমি এতিয়া সখকে কৰিলে ধৰি লও আধা বেছি, দিলো আধা ঘৰলৈ ৰাখিলো হয় ঘৰত খাবলৈ এবছৰ যোৱাকে ৰাখিলেই হ'ল আৰু
কোৱা ওলালে হয়।
উম।
এ ভালে কৰিলেহে দুটা খেতিও কৰিব লাগে মানে নকৰিলে দিগদাৰ হয়।
উম। খেতি বাতি কাম বিলাকে ভালেই লাগে দে পথাৰলৈ গৈ থাকিব পাৰো হয়
কৰিবলৈ বেয়া নাপাও নহয়।
উম
উম
তাকে ভালে লাগিছে বাৰু এতিয়া মানুহে কঠীয়া চতিয়া উঘলিছে হয়
অ ধনী হে এসোপামান কঠিয়া আনে মই তাকে ভাবিছো কত ৰুৱেগৈ বোলো। মাথা হৈছেগৈ ন?
অ'।
মাথাউৰি মূৰলৈ গ'লে এতিয়া জীৱ ওলাই
ৰাতিপুৱা এতিয়া সোনকালে উঠা নহয়ে, এপাক ফুৰি কৰি আহিবলৈ।
অ', আজিহে সাৰ পাইছোঁ আৰু সোনকালে।
অ', ই আই, মই চোতাল সাৰোতে একে হামি মাৰি আছোঁ। এ
অ', যি টোপনি, চকুত পোৱনি, একে চকু আজি যেনিবা সোনকালে উঠিলোঁ কাৰণে যে, কামখিনি একে সাতটাতে কৰি আ, আৰু গা, পা ধুই আজৰি।
উম। এ, দে, এনেও আকৌ পথাৰ, ঘৰতো কাম নাই নহয়, পোৱালি, ছোৱালী স্কুল পঠিওৱা কাম নাই যে, হয়?
সেইকাৰণে অকনমান লা-লাহে ধীৰে আৰামত উঠোঁ আৰু ন' এনেই আৰু ক'তনো আ শুই থাকিবলৈ সময় পাওঁ গৈ।
উম।
এতিয়া মানুহজনে এসময়তহে দোকানলে যায় হয়। ৰাতিপুৱা সোনকালে যাব লাগে তেনেকুৱা হ'লেওতো সোনকালে উঠিব পালো হয়।
এতিয়া এন-এনেকে থাকিব লাগে আৰু কি কৰিব লাগে? উম।
মোবাইলটো চাই, চাই শুৱতে
দোকানৰ পৰা আহোঁতে, কৰোতে নটা বাজে, খাই কৰি ল
অ', দচটা, এঘাৰটা বাজে গৈ আকৌ। সদায় এদিনো ক্ষতি নাই, আকৌনো বিচনাখনত পৰা লগে, লগে টো টোপনি নাযায় হয় মোবাইলটো চাওঁতে চাওঁতে আৰু এটাই বাজি যায়, কোনোবা দিনা মোৰ দুটা বাজি যায় অ' পিছ পিছ ৰাতি যে টোপনিটো পুৰাই ধৰে একেবাৰে সাৰে পাব মন নাযায় মানে পালেও একে ইমান কষ্ট হয় নহ -হুম।
দেৰি হ'ল আজি ছটা বজাত উঠিছো দেৰি হ'ল মোৰ আজি উঠা। দেৰি হলেও বাৰু স্কুলৰ টাইমলৈ ভাত পানী হৈ যায়গৈ। হ'ম।
মিলিলে হয় ধুনীয়াকে। পাঁচটামান বজাত উঠা হয় এ দে অ একে খিনি কামেই সদায় কৰা সদায় মেলা একেইখিনি কামেই ৰাতিপুৱা শুই উঠি খালি ঝাড়ুডাল নললে নহয় ন বাচন কেইটা নুধুলেই নহয় একে খিনিক কামে আৰু দে লাহে লাহে কৰি থাকিলে হৈছে পথাৰ ঘৰ নাই নহয় পথাৰ ঘৰ দিনত এতিয়া পাঁচটামান বজাত উঠিলেও ধুনীয়াকৈ এডজাষ্ট হৈ যায় আৰু সময়ত
উম
উম এতিয়া পথাৰখন নাই যেতিয়া এইকেইদিনতে অকনমান আৰাম কৰি লওক আ
উম বৰ্তা বৰ্তাই বোলে হ হেৰি খায় ভাপত দিয়া পিঠা খাই আছে ছোৱালীকেইজনী আহি সেয়া পিঠাগুৰি খুন্দি ভাপত দিয়া পিঠা বনালে
অঁ
তাৰ পিছত আকৌ নাতিনীয়েকজনী নিশিতা যে তাই মোৰ ওচৰলৈ আহিছে পিছে তোমালোকৰ প্ৰেচাৰ কুকাৰটো সৰু নহয় দিয়াচোন বোলে আকৌ প্লাষ্টিকৰ কাপ দুটামান দিয়াচোন এই চাহ খাই কফি কাপ কেইটা যে
অ অ
আকৌ মই হেৰিত বনাওঁ আকৌ প্ৰেছাৰ কুকাৰত বনাব তাই লৈ গৈছোঁ
অ, কুকাৰটো পোৱা নাযাব।
হেৰিত দিব গেছত দিব।
অ, অ, অ,।
পিছত দিব।
অ, অ, গেছত পুটোক পুটোকে মানে হ'ব আওঁ কিবা হেৰি দি বনাব অ,
এনে জা এনে জাপচট বনালেই।
অহ।
আকৌ ধৰি লোৱা ইয়াতো বনাইছে পোৱালিজনীয়ে মোবাইলত দেখি দেখি। আকৌ হেয়ে বৌৱে বনায়ে থাকে যে।
অহ, অহ।
দেখি হে বনাব লৈছেহ। বনাম দে এইবিলাক পিঠা পনা বনাম ভালে লাগে বাৰু।
দেখিলেহে শিকিবয়ে ন।
উম। হয় দে খাবলৈ মন গৈছে বোৱা মানুহ কি হব, নতুন চাউলৰ হেয়া। হেৰি ভাপত দিয়া পিঠা এটা হে, জাপচট দি বনাই দিব, কেটলি মুখত দিয়া নহয়। হয় আৰু? উ মই আকৌ জাপচত দিয়া দে-মানে দেখিছো মই বনাব নাজানো।
অ ময়হো পাইছো মানে খাই জাপচাপ দি বনাই পাইছো ময়ো। ধুনীয়া হয় আকৌ।
উম।
ধুনীয়াকে সাধি ল'ব লাগে।
তল দিলে ভাল
অ', মই নাৰিকল দিলে বেছি ভাল পাওঁ খাই মানে।
উম।
খাব মন যায় আকৌ তেনেকে ন, এলাহে লাগা হল আহ, খন্দিবলে।
দে হ'ব দে।
অ, গৰমত ঢেঁকী দিয়াতে কষ্ট ন?
পিছত কৰিম দে, অ, হয় ক'ব দিগদাৰ।
অ হ'ব দিয়া। অ।